শুনি আছো কওক
অ কি কৰি আছে, বাইদেউ?
মই আছো দিয়া, ঘূৰা ঘূৰি কৰি। কি - কি কৰি আছে? ভাত পানি ৰাতিপুৱাতে খাইছো। আহ, দুপৰীয়াতো খোৱা নাই? বনাম হে এতিয়া, ময়ে বনাম।
অ, এনে শাক বস্তু কি নবনাই নেকি?
ছোৱালীয়ে বনাই, ছোৱালী আজি নাই ঘৰত, নাই। আজি ছোৱালী কৰ'বাত গৈছে, হাজোৰ ফালে গৈছে।
অ',।
কিবা কাম আছে বোলে, তাতে গৈছে। অ', তুমি কি কৰি আছা?
কুৱা মানে আমাৰ আছিলে মানে সেইকাৰণে সেইবোৰ কৰি আছিলোঁ
অহ।
মই মানে কি কৰি আছে সেইকাৰণে মানে আপোনাক খবৰ লওঁ
বাকী খবৰ ভাল?
বাকী খৱৰ ভালে, আপোনাৰ?
মইয়ো ভালে আছো, বৰ্তমান অ'। ছোৱালী নাই ন, কামৰ পেছাৰ টো অলপ মোৰ আজি বেছি হৈছে। ভাত বনোৱা, চাহ বনোৱা গোটেইখিনি, উম।
ঘৰতে থাকিলে তাইয়ে কৰে গোটেইখিনি।
ছোৱালী কৰে। মই কি শাল - শালৰ কাম আছে না মোৰ, গামোচাৰ বাতি এটা আৰু অ', এনেই পায় এটা দুটাটো চকৰ বাতি আছে তচপাত যে, তাতে তাত বোৱনি আছে আৰু এটাত দুটাকে বহে আৰু মই গামোচাত বহো। বহিলে আজি আৰু মোৰ শালৰ ফালে যোৱাই নাই শালত বহি আছে দে দেউতাক আৰু সেই তিৰোতা এজনী থাকে। অ',। তেওঁলোকে বহি আছে। মই আৰু কামত ব্যস্ত হৈ আছো এতিয়া মোৰ শালখন বন্ধ হৈে আছে।
আপোনালোকৰ মানে তিনিখনমান শাল আছে? অ', এনে দিনত কিমান মান ইনকাম হয়?
দিনত কিমান মানে, মই ডাঙৰ গামোচা মাৰি থাকাটো এতিয়া পাতৰ গামোচা লগাইছো চলো অৰিজিনিয়েল পাটৰ ওঠৰশ কৰি দিয়ে এখনত আৰু তচপাটৰ যোৰা চাৰে পাঁচ হাজাৰ ছয় হাজাৰ ইমান কৰি পায়। যোৰাটোত নাই, নাই, এদিনত নলয় নলয় এসপ্তাহ লাগেই, এসপ্তাহ নলা - নালাগিলেও পাঁচ চাৰি পাঁচ লাগে মানে এই অ', তচপাতটোত মাৰ সানিব লাগে নে
অ', অ'।
সানিলে আৰু শুকাবা লাগিল শুকোৱাৰ পিছতহে
সেনেকে মানে মানে এসপ্তাহত হ'ল। এসপ্তাহৰ ভিতৰত ওলাই আনো।
এসপ্তাহ মানে দুই সপ্তাহৰ ভিতৰত তিনিটা মান হয়। এসপ্তাহত এ কম লাগে চাৰি পাঁচদিন লাগে।
অ', অ'।
উম।
ঠিকে আছে দিয়ক।
পিছে তোমালোকৰ বাকী পৰিয়ালে কি কৰি আছে।
তাৰমানে মোৰ বাইদেউ আছে বাইদেউ থাকিলেও নাই। সেমকণ আছে আৰু দেউতাই সেই শালত কৈ আছে।
অ',।
কাম আছে গোটৰ কাম গোটৰ কাম থাকিলে মায়ে বাহিৰৰ ফালে ওলাই যায়। তাতে কোন তাতে ভণ্টী ছিনি পায় পৰীক্ষা আছে পৰীক্ষা থাকিলে তাই এতিয়া পৰীক্ষাত যাব ওলাইছে
এই গোটৰ গোটৰো যে মামাই যে ব্যয়াম বিলাক কৰিব দিছে সেইবিলাক কৰিছে নে?
অ' সেইবিলাক কৰিছে।
অ' কিমান দেখোন ভাইৰেল হৈ আছে মোবাইল বিলাকত।
অ' সেইবিলাকহে আজি কালি
মই পিছে গোটত নাই দেই
কিয় নাই।
এ নাই নাই মই নাই নাই নাই মোৰ নাই মই নাথাকিলোৱে
কিয়
এতিনে নাথাকিলো আৰু আগতে মই নাজানিলো নে সেইকাৰণে নাথাকিল নাথাকিলো এতিয়া মই সোমাম বুলি ভাবি আছিলো, এতিয়া সোমোৱা জেগাই নাই ক'তো। চিটে নাই কোনো এটা গোটতে।
হয় এ নতুন সময় মানে ম সে আৰু ন আকৌ হে খুলি আছে নহয়
পাৰি কিন্তু দহজনীয়া গোট আৰু দহজন সদস্য নায়ে আজি আজিকালি গোটেই আগতে গোটেইবিলাক হৈ গৈছে না।
এতিয়া মানে নতুন নতুন জোনবিলাক বিয়া হৈছে নহয় কিছুমান ছোৱালীও ছোৱালীও থাকে নহয় ডাঙৰ ডাঙৰ ছোৱালী দে সিহঁতেও খুলিব পাৰে এই সেনেকোৱাপালে চাব
উম।
মানে ছোৱালী কেইজনীমান হ'ল কেইজনীমান মহিলা হ'ল সেনেকেও খুলিব পাৰে।
চায় ৰচোন মই চাই আছোঁ পাৰো না নৰো
উম মানে আমাৰ ইয়াতো সেই সেনেকুৱা মানে দহজনী মান ছোৱালী আৰু মানে ছোৱালী আছে পাঁচ সাতজনী মান আছে আৰু মানে মহিলা বিয়া হোৱা জোনবিলাক মানে বিয়া আছে মানে সেই তিনটা ছে চালী হলি মানে হেনে সেই মানে খুলিছে মানে সিহঁতৰ গোট তো ৰেজিষ্টাৰ হৈছে।
অ'
ৰেজিষ্টাৰ হ'লে আমিও এটা খুলিম বুলি ভাবিছিলো মানে এতিয়া আৰু। খুলিব নোৱাৰে বুলি কৈছে কি বা হয়। আকৌ অহা বছৰ মানেহে খুলা কথা মানে খুলিব পাৰিম চাগে এই বছৰ নোৱাৰিম এ।
অ'। মই নাথাকিলো কিন্তু এইবিলাক মোবাইল বিলাকত এইবিলাক ব্যায়াম গিলা দেখি আছো নহয় কিছু হাঁহি উঠি যায় দেখা পালে আ এনেকে মানে তেওঁলোক। এনেকে ব্যায়াম কৰি যিয়ে এনে এনে কোনোবা এনেকে দিছে বা ইউটিউবত।
অ' মই মানে হাঁহি উঠি যায়।
কি কৰিবা আৰু
এইবিলাক বাৰু অ' এইবিলাক বাৰু ইউটোপাৰ বিলাক কৰি দিয়েনে তেওঁলোকে মানে। অ' ইউটিউব খুলি চেনেল খুলি এনেকে দি দিছে ইউটিউবত।
অ'। মই বিশেষ, মই বিশেষ নাজানো না। অ', সেই কাৰণে উম। লাহ
উম।
কামটো ও ভাল হৈ যায় ইফালে মানে মানুহ বিলাকেও মানে বহুত খিনি কথা জানে। ক'ত কি হৈ আছে চাব কাৰণে সেনেকুৱা আৰু।
অ' মোৰ গোট নাই ন মই সেইকাৰণে নাজানো আৰু মই এইবিলাক। উম মই আমাৰ ইয়াতে আছে। মই আমাৰ ইয়াতে যোৱা দেখিছো মাইকী বিলাকক। ব্যায়াম কৰিব না ইউনিফৰ্ম পিন্ধি পিন্ধি গৈছে তাহুন
অ', মানে কিছুমানক ধৰা কিছুমানক মানে। বগা, ৰঙা মেখেলা, ৰঙা ব্লাউজ আৰু সেনেকে বগা চাদ। সেয়া আৰু ৰঙাপাৰি থকা আৰু কিছুমানত সেউজীয়া। মানে এনেকে কিছুমান বেলেগ, বেলেগ ধনত দিচে আৰু মিলাই, মিলাই। মানে ধৰা হ'ল আমাৰ গাওঁখনত এনেকুৱা নি
উম।
সেই আৰু।
অ'।
মানে সকলোকে একে। একে লগে দিয়া নাই আৰু আমাক বেলেগে বেলেগ চাই দিছে।
মই অলপ, অলপ জানো গোটেইবিলাক নাজানো দিয়াচোন।
মানে আমাৰ কথা থাকে যে এনেইছন আমাৰ ইয়াৰ পৰা আপোনালোকৰ বৰ বেছি দুৰ নহয় মানে আপুনি যদি খুলিব ইচ্ছা কৰে। খুলিব ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ লগতো খুলিব পাৰিব কাৰণ আমাৰ ইয়াত। মানে মহিলা কম আছে ছোৱালীও আছে। মানে ছোৱালী, মহিলা মানে একেলগে এটা গোট খুলা কথা আছিল।
উম
আপুনি খুলিব বিচাৰে তেতিহলে খুলিব পাৰে
কঠনা চটো
হ'ব দিয়ক অ মই জনাম বাৰু
অৱষয় আছে
অ আপোনাক জনাম বাৰু জনালে আপুনি আহি যাব মানে ইতে কিবা কিনি দকমেন্ট জমা দিব লাগিব। দকমেন্ট জমা দিয়া পিছত আৰু অকণ যাব লাগিলে কিবা সেই ৰেজিষ্টাৰ কৰা কাৰনে ভালকে মই নাজানো বাৰু এতিয়া আপোনাক মানুহ মই খিনি জানিলে কৰি
উম উম উম অ মই জানিম দিয়া সমালৈ কি কৰিব লাগে কি কৰিব নালাগে অ
তে মানে ফু ম কৰ মানে ফু ন ফুলিহ মানে আমি মানে সমস্যাবিলাক অলপ প্ৰথমে উটাই লৈছোঁ মানে কোন কোন হয় কোন থাকিব কোন নাথাকে সেনেকে মানে আগতে মানে কৰি লৈছোঁ।
অ মই এতিয়া আপোনাক অ মই আছ। চৰি তোমাক এতিয়া আহ এৰিব লাগিল মোৰ এজন আলহী আহিছে।
অ মোৰ নহ'লে মানে মই ফোন কৰিল জনাই দিম।
অ।
নহলে আপুনি হলেও মাজতে এবাৰ ফোন কৰিব ফোন কৰিব আপোনাক মই কৈ দিম সে মানে অু নক দকমেন্তখিনি লৈ আহিব মোন প নতি মানে পাহৰিবও পাৰোঁ ৰ
অ মোৰো ইচ্ছা আছে গোতত সোমাবালে মইযো গোটত সোমাম
অ ঠিক আছে আপুনি চিন্তা কৰিব নালাগে আমাৰ মানে আমাৰ। সোমালে আপুনি সোমাব পাৰিব কাৰণ মানে গোটটোত মানুহ হোৱা নাই।
অ হ'ব দিওঁক।
মই আহি কৈ দিম মানে।
উম। উম। অ মই মানে খবৰটো কৰিম দিয়াচোন বাৰু। অ খবৰটো কৰিলে মই আৰু।
নহ'লে এতিয়া ৰাখোঁ নহ'লে আপোনাৰ মানে কোনোবা আলহী আহিছে আপোনাক মই। ফোন কৰি জনাই দিম।
অ হব।
অ তোমাৰ চাৰ আছে।